হেল্ল',
আহ কি কৰি আছা আহ এনেই আছো। হয় নেকি অ চাহ তাহ খাল নে।
এই মোৰ ডাবা লব জায়।
অ তোমাৰ ডবল হৈ আছে নেকি ভয়েজ,
অ মাতো মানে ডাবোল আহি আছে।
অঁ মোৰ পীনে অহা নাই।
অঁ মোৰ পিনে আহি আছে এতিয়া অহা নাই।
হয় নেকি।
এতিয়া আকৌ আহিল।
অ কেতিয়া বা আহে তেনেকুৱা কে, এনে চাহ তাহ খালা নে।
হয়,
হেল্ল',
চাহ তাহ খালা নে। অ ময়ো খালো বাৰু এইমাত্ৰ খালো। চাহ খালো আৰু বিস্কুট খালো। আজি কৰ'বাত ফুৰিব গৈছিলা নেকি।
মই ক যোৱা নাই আজি মই দিনতটো মানে ঘৰতে আছো।
হয় নেকি অ অ আজি বতৰো ইমান গৰম নহয় দিয়া। আজি গৰম, বতৰটো অলপ ঠাণ্ডাই তেনে সেইকাৰণে মই অঁ, আজি সেইকাৰণে মই অলপ ওলাই গ গ'লো ফুৰিবলৈ।
অঁ, ক'ত গৈছিলে?
অঁ, মই তোমাৰ এই হাতীশিলা পানে চন্দ্ৰপুৰ বুলি জোগা আছে আমাৰ পানে তাতে, ঘুৰিবলৈ জাগা বহুত ধুনীয়া আছে।
অঁ অঁ হয় নেকি? সেইফালে মানে কি হয়, কি আছে তাতে?
সেফালে মানে তোমাৰ এ, পাৰ্ক আছে তোমাৰ অঁ, নদী ব্ৰহ্মপুত্ৰ আছে। ব্ৰহ্মপুত্ৰ কাষে কাষে ঘূৰিবলৈ বৰ ধুনীয়া। তাতে' গৈছিলো, আৰু তাতে ঘূৰিলো অলপ সময়। এঘন্টামান ঘূৰিলো আৰু এনে ভ্ৰমণ কৰিবলৈ ভাল লাগে, যেনেকুৱা ফুৰিবলে এনে ঘূৰি ফুৰিবলৈ বিৰাট ভাল লাগে।
উম' উম' হয় হয়। অঁ ময়ো ভাল পাওঁ। ময়ো ফুৰিব যাওঁ কেতিয়াবা।
কেতিয়াবা। হয় নেকি? এনে ক'ত ক'ত যাই থাকা তুমি ফুৰিবলৈ? মই তোমাৰ এ কেতিয়াবা যাও এনে পাৰ্কত যাওঁ। হয় নেকি?
অ' পাৰ্কতে তোমাৰ এই উজান বজাৰৰ পাৰ্কত যাওঁ, নহলে বৰ ব্ৰহ্মপুত্ৰ ৰিজৰ্ট ফ্ৰণ্ট কিবা আছে ন' সেইটো তাতে যাওঁ।
অ' অ' অ' অ' হয় হয় হয়। সেইপিনি বৰ ধুনীয়া
উম, আৰু এই কেতিয়াবা তোমাৰ ছাইন্স মিউজিয়ামতো যাওঁ।
অ চায়েঞ্চ মিউজিয়াম। অ, মই লাচ টাইম গৈছিলো তাতে বহুত বস বছৰেই হ'ল। হে মানে যোৱাই নাই। যাবলৈ আকৌ মন গৈছিলে সৰুতে গৈছিলো মই একবাৰ। তাৰপিছত যোৱাই নাই। একেবাৰে সৰুতে গৈছিলোঁ দেই।
অ' এই ভাল লাগে তোমাৰ তাতে চাইঞ্চৰ কিবা কিবি মানে, সেইবোৰ বস্তু বোৰ বনাই ৰাখিছে নহয় সে কাৰণে ভাল লাগে।
ভাল লাগে।
তোমাৰ সৰু সৰু মানে পঢ়া ল'ৰা- ছোৱালী গলে মানে, বহুত কিবা কিবি নলেজ গেন কৰিব পাৰে সেইকাৰণে
উম' মই সৰুতে গৈছিলো চাইন্স মিউজিয়াম তাতে মানে বল চল আছিলে। এতিয়া মনত আছে অলপ চলপ মই ক্লাছ আহ' তোমাৰ ওম, ক্লাছ ছিক্স ছেভেনত গৈছিলোঁ।
হয় হয় দিয়া।
উম'।
আমিও গৈছিলোঁ। মানে মইতো এনে মাৰ লগত যাওৱে ফেমিলিৰ লগত। কেতিয়াবা যাওঁ নহ'লে লগৰ লগত যাওঁ, আৰু এনেই মই সৰু থাকোঁতে স্কুলৰ পৰা লৈ গৈছিলে এবাৰ। আমাৰ মানে যেতিয়া নতুনকে খুলিছিল তেতিয়া, আ তোমাৰ চাইন্স মিউজিয়ামটো। তেতিয়া এবাৰ লৈ গৈছিলোঁ।
হয় নেকি?
উম' হয়, তুমি এনেকুৱা গৈছানে স্কুলৰ পৰা কেতিয়াবা ক'ত?
ক'ত নাই নাই মই যোৱা নাই আমাৰ স্কু স্কুলৰ পৰা একবাৰ লৈ গৈছিলে তোমাৰ ক'ত এইটো কলাক্ষত্ৰৰ লৈ গৈছিলে। কলাক্ষেত্ৰ তাতে ঘূৰিছোঁ। অ' তাতে ঘূৰিব দিছিল তাতে আমাক পেকেট লঞ্চ দিছিলে। তাৰ পিছত, এ এনেকুৱা কিবা কিবি খুৱাইছিলে আৰু। তাতে গ'লো, আৰু তাৰ পিছত তেনেকুৱা যোৱাই হোৱা নাই।
হয় নেকি? উম' আমিও গৈছিলো তোমাৰ এ চাইন্স মিউজিয়াম আৰু কলাক্ষেত্ৰত গৈছোঁ এবাৰ।।
হয় নেকি? তাতেও বহুত কিবা কিবি তোমাৰ ই মানে তাৰ মানে,
যুগৰ মানে কিবা আধুনিক নহয় প্ৰাচীন মানে, পাচ প্ৰাচীনৰ পৰা মানে আধুনিক কেনেকুৱা হৈছে, কি হয় সেইবোৰ আছে।
হয় নিকি‌? অহ।
উম উম।
ক কলক্ষেত্ৰ গৈছিলে নে? অ অ মইতো তেনেকুৱা দেশ নাই নাই অ। বিল্ডিঙৰ ভিতৰত গৈছো যোৱাতো তাতে কিবা চুৰ হৈছিলে সেইটো দেখাইছিলে বাৰু।
অ হয় অঔ তুমি সেইটো কলা ক্ষেত্ৰত যোৱা নাই চাগে তোমাৰ সেইটো মানে শিল্প এইটো কলাক্ষেত্ৰই হয় তোমাৰ ফাৰ্ষ গেট বুলি কয় সেইটো। তোমাৰ আৰু এটা বেলেগ।
সত্ৰ আছে মেইন কলসত্ৰ সেইটোতে গৈছিলো। তাতে বহুত পাৰ্ক তুমি অডিটৰিয়ামৰ ফালে ক'লা উ অডিটৰিয়ামত আমাক। কিবা কিবি দেখাইছিলে আৰু তাতে বহুত খিনি। এ ঘোৰা জেগা আছিলে অ আৰু খুৰিৰ বহুত বস্তু বোৰ সামগ্ৰীবোৰ বনোৱা আছিলে। অ ধুনীয়া ধুনীয়া সামগ্ৰীবোৰ বনোৱা আছিলে মানে আধুনিক সামগ্ৰী। গৰিবোৰ আছিল নে বাহিৰত সেইবোৰে আৰু। আৰু তোমাৰ ড্ৰেছ বোৰ আছিলে কালচাৰৰ যি যি কালচাৰেল ড্ৰেছবোৰ।
অঁ, অসমৰ কিবা কিবি। আৰু তোমাৰ যে এবাৰ যে যুদ্ধ লাগিছিল সেইবোৰৰ মানে আছে বহুত।
এইেবোৰৰ মানে আধুনিক যিহেতু, তোমাৰ যি। ৰাসে নহয় প্ৰাচীন হয় প্ৰাচীন সামগ্ৰী বোৰ মানে সজাইকে থৈছিলে ভাল লাগিছিলে।
হয় তোমাৰ মানে আগৰ দিনতটো কেনেকুৱা আছিল কি হয় সেইবোৰ মানে। আছে আৰু ভাল লাগে এইটো দেখি কিনে ছান। সেইবোৰ তোমাৰ বহুত কিবা কিবি আছে তোমাৰ অ কি কয় এইটো অঁ। মানে তোমাৰ কৃষ্ণৰ যে থাকে যে কৃষ্ণ গুৰু দেওৰ কিবা কিবি সেইবোৰো আছে। আছে আৰু তোমাৰ অ মাহাদেৱৰ এই কি কয়।
অঁ, শংকৰদেৱৰ। মাধৱদেৱৰ সেইবোৰ মাধৱদেৱ আৰু তোমাৰ শংকৰদেৱ। কৰে সেইবোৰৰ তুমি ঠিকে হলা সেইবোৰৰ মানে আধুনিক বহুত। প্ৰাচীন কিতাপ বোৰো আছিলে জানা নে তুমি? উ তাতে মানে বিৰাট ভাল লাগে যাইকিয়ও মনটোও ভাল লাগে মানে। অ সেনেকুৱা আধুনিক বস্তুবোৰ চাইকে ভাল লাগে নে তোমাক।
মানে তোমাৰ সেয়ে মানে প্ৰাচীনৰ পৰা কেনেকুৱা আধুনিক সেইবোৰ বস্তু। বস্তুবোৰ চাইতো ভাল লাগে
উম উম উম ঠিকে কলা
অঁ অহ এইটো মানে প্ৰাচীন কালত কি কি আছিল মানে আমি এনেকুৱাতো গম পোৱা নাছিলো ন আমি মানে এতিয়া আধুনিক এইটো হয় ন তোমাৰ সেইকাৰণে সেই মানে সেইবোৰ চালে মানে কিবা কিবি গম পোৱা যায় কি আছিল সে তেতিয়া কি হৈছিল ন
অ অ সেইবোৰ চালে মানে কেনেকুৱা আছিলে বস্তুবোৰ সামগ্ৰীবোৰ দেখ দেখিবলৈ পোৱা যায় তেনেকুৱা মানে ভাল লাগে আৰু তেনেকুৱা আৰু প্ৰাচীন কিবা তেনেকুৱা জেগাত গৈছিলানে যিহেতু তুমি দেখিবলে পোৱা।
তোমাৰতো সেইটো মই এ অ কলা ক্ষেত্ৰত দেখা পালো আৰু এটা তোমাৰ সেই শিল্প কি কয় অ তোমাৰ শিল্প গ্ৰামত টো আছে আৰু তোমাৰ সেই এইটো কি কয় তোমাৰ এ চাইন্স মিউজিয়াম তাতে গৈছিলো তাতেও আছিল
ত মিউজিয়ামত তোমাৰ দাইনাছৰ বোৰ বনোৱা আছে নহয় তোমাৰ সেইটো অ হেইটোৰ অ মই চাইছিলো ডাইনেচৰ বোৰ অ মই চাইছোঁ বিভিন্ন ধৰণৰ ডাইনেচৰৰ আকাৰবোৰ বনাইকে থৈছিলে হয় মই সেইটো সেইবোৰো চাইছিলো
সেইবোৰ মানে তোমাৰ প্ৰাচীন যুগৰ মানে কিবা কিবি মানে ডাইনেছৰ কেনেকুৱা হৈছে শিলা পাথৰৰ পৰা যে মানুহে যে জুই জ্বলাইছিল সেইবোৰ আছে
উম উম পাথৰেদি জুই জ্বলাইছিলে ডাইনেছৰৰ কণী কিমান ডাঙৰ ডাঙৰ বনাইছিল ছিলে আমি মানে সৰুতে ধৰিকে ফটো চটো তুলিছিলো এই
উম উম মইতো যেতিয়া গৈছিলো তেতিয়া মানে মোৰ হাতত মোবাইল নাছিল তেতিয়া
অ তেতিয়া এতিয়া তুমি ফটো চতো মাৰিব পাৰা তাতে তোমাৰ এলাও নকৰে অ নাই নাই অ বাহিৰতে মানে উ এলাও মানে কৰে তেনেকুৱাও নহয় উঠাব পাৰি কিন্তু ফাইন লয় দেখা পালে
অ অ
অ অ হয় সেইকাৰনে মানে হেইবোৰ তাতে তোমাৰ এটা চাইন্স মিউজিয়ামৰ এটা বুলবুলেয়া আছে
মানে মানে এইটো মানে সেইবোৰ ভিতৰত সোমাব লাগে ভাল লাগে
হয় হয় ভুল ভুলিয়া তুমি সোমাইছা নে ভুল ভূলেইয়াত অ সোমাইছিলোঁ অ ময়ো সোমাইছিলো হেৰাই গৈছিলো ইয়াত অলপ সময়তো ভয় লাগিছে তোমাৰ মানে আইনা আইনা আছিল অ আইনা আইনা যে মানে খুন্দা লাগি যায় নিজকে নিজক
হয় হয় সেইটোত ভাল লাগে কিন্তু
অ তুমি কেতিয়া ট্ৰাই কৰিছিলা এইটো সৰুতে ট্ৰাই কৰিছিলা নে ডাঙৰ হৈ কেও ট্ৰাই কৰিছিলা টল সৰুতে কৰিচিলো এতিয়া টো মই যোৱা নাই বহুত
হৈ গল তোমাৰ অ
অ পাঁচ ছয় বছৰ মান হল হয় নেকি ই সৰস্বতী পূজাতো বহুত ল'ৰা ছোৱালী যায়
অ অ হয় সৰস্বতী পূজাত তোমাৰ মানে চব গোটেই পাৰ্কত মানে হাউচফুল হৈ থাকে
উম মানে সৰু সৰু ল'ৰা-ছোৱালীবোৰ ফু ফুৰিবলে বিৰাট মন নহয় সিহঁতৰ। সেইকাৰণে যায় আৰু ফুৰাতটো ভালেই বাৰু সৰক সৰস্বতী পুজাত আমিও ফুৰিব গৈছিলো। কি কি পাৰ্কত ফুৰিবলৈ গৈছিলো নহয়। বিৰাট ভাল লাগিছিল। তোমালোকে গৈছিলানে সৰস্বতী পূজাত?
অ আগতে মানে উ আমি বহুত সৰস্বতী পুজাত ইমান ফুৰিছিলো।
বৰ ভাল লাগিছে।
ভালো লাগে আৰু তোমাৰ মনবোৰো মানে অ ভাবিলেও ভাল লাগে জানানে, আমি বেছিভাগ আ তোমাৰ ঘুৰিবলৈ এ মন্দিৰ তাৰ পিছত অ পাৰ্ক এনেকুৱা জেগাত গৈছিলে। লগ বন্ধু মিলিগে। অ সেইবোৰ কালতো কথা কথা ক'লে মানে ভাবিলেও ভাল লাগে মানে ক'লেও ভাল লাগে যিবোৰ আগৰে ফ্ৰেণ্ড আছিলে সেইবোৰতো বৰ্তমান নাহে বাৰু।
অ হয়।
লগ পাও বাৰু কৰবাত সেনেকুৱাতো নাহে। তোমাৰ লোকৰ জাব মনে নাযায়। লগ নাই আগৰ নিচিনা মানে এনেকুৱা উৎচুকো নাই ন আমি, আগতে সৰু থাকোঁতে বহুতো উৎচুক আছিলো কৰোবাত ফুৰিব যাওঁতে। হয় হয় তুমি ঠিকেই কলা উম সেইবোৰ মানে আগৰ লগ বন্ধুৰ লগত ফুৰিব যোৱা দিনবোৰ মনত পৰিলে মানে অলপ ভালো লাগে কেতিয়াবা বেয়াও লাগে। তোমাৰ এতিয়াও লগ বন্ধ টো আগৰ লগ বন্ধু স্কুলৰ ফ্ৰেণ্ড বোৰ আছে ন লগতে?
অ আছে হ'লেও মানে এনেকুৱা নাযাওঁ আৰু আজিকালি ইমান।
হয় নেকি।
অ দিয়া ঠিক আছে দিয়া।
অ দিয়া ঠিক আছে দিয়া।
উম।